হেল্ল'? অ'হ হেল্ল'!
অ'!
অ'হ কি কৰি আছে?
এ মই তোমাৰ জাষ্ট খেতিৰ পৰা আহিলোঁ। আহি পিনে গা ধুলোঁ। গা ধুই ভাত খাই এনেই বিচনাতে পৰি আছোঁ আৰু। তুমি কি কৰি আছা?
অ'! এ আছোঁ আৰু এনেই, ফোন চাই আছিলোঁ।
ফোন চাই আছা?
অ'! অ'! নাই, এনেই শৰ্টছ, মানে আৰু ৰীলচ চাই আছিলোঁ। এতিয়া আপুনি কিহেৰে ভাত খালে?
কি? আপোনাৰ ভইচটো ক্লিয়াৰ অহা নাই।
আহিছে হেল্ল'?
অ'হ আহিছে দিয়ক। অ'হ!
অ', মানে মই অ', মানে মই মৰ্ণিং ছিক্স থাৰ্টিত ডিউটি লাগে ন'।
অ', অ'।
চ' ডিউটিতো ছিক্স থাৰ্টিতে থাকে ছিক্স থাৰ্টিৰ পৰা কৰিলোঁ, তাছত এই দেৰটা মানত ঘৰত আহিলে বা ভাত খালোঁ, খাই ফ্ৰেছ হৈ গৈছোঁ যায় আহিলোঁ, চাৰিটা চাৰে চাৰিটাত আহিলোঁ, জাষ্ট অকমান আগতে। আহি কিনে আৰু বা অকমান আৰু ভাত খাই দিওঁ নেকি আৰু চ' অকমান ভাত খাই দিলোঁ, আৰু খাই কেনে এতিয়া জাষ্ট এনে আৰু পৰিলোঁ, তাৰপিছত তোমাৰ ক'ল আহি গ'ল আৰু তোমাৰ ক'লটো ধৰিলোঁ।
অ', অ', আচছা।
তুমি পিছে কি কৰি আছিলা আজিৰ দিনটো?
আ, এনেই আছিলোঁ আৰু কি কৰিম, ৰাতিপুৱা মৰ্ণিং উঠোঁতে আজি অলপ দেৰি হ'ল।
আচ্ছা, কেইটাত উঠিছিলা?
বাজিছে আৰু উঠোঁতে।
হম।
বাৰটা বাজিছে আৰু উঠোঁতে।
অ', বাৰটা মান বাজিছে নি
উঠিলোঁ, উঠি মুখ ধুলো, ধুই চাহ খালোঁ খাই লৈ গা চা ধুই, ভাত খালোঁ, তেতিয়া এনেই ফোন চাই আছিলোঁ
অহ, আচ্ছা কিহেৰে ভাত খাইছা তুমি?
অ' কনি, দালি, ভাজি
অ'
আপুনি কিহেৰে খালে? মা বনাইছে
অ' অ' এই মই তোমাৰ কি খালো আৰু চিকেন খালো তোমাৰ চিকেন বনাইছে তাকে দুপৰীয়া আৰু চিকেন মানে ভাজিছিল আৰু ফ্ৰাই ত মানে মানে অকমান নৰ্মেল গ্ৰেভি আৰু চিকেন এতিয়া গ্ৰেভীয়ে খালো আৰু জুল টাইপ আৰু মানে মই চিকেনটো এনেকুৱা খাও মানে আমাৰ চিকেন যেতিয়া আনে ন মানে তোমাৰ চিকেনটো প্ৰথমতে কি বনাব ভাজি ভাজিব মজাকে ধুনীয়াাক যে ভাজি কিনে অকমান অকমান জাষ্ট অলপ অলপ শ্লাইড পানী মানে অলপ আৰু শ্লাইড আৰু সেনেকৈ মানে খাওঁ আৰু পানী ত তাৰ পিছত অকমান জোল কৰিব জোল কৰি কিনে আৰু এবাৰ খাওঁ মানে চিকেন আনিলে এনেক খাওঁ আৰু ডবোল ডাবোল খাও আৰু
ভাল লাগে বাৰু
হা কি কৈছা
ফাই মানে অলপমান ফ্ৰাই টাইপৰ চিকেন ভাল লাগে বাৰু
হয়, হয় তাকেেতো এ সেনেকুৱা টাইপত চিকেন অমাক খাই ভাল লাগে চোন
আহঁ,
তোমাৰ কি ফেভাৰেট হয় বেছি চিকেন নে, নাইকিয়া মটন নে, তোমাৰ ফিচ কি ভাল লাগে ন?
হ মই অকল চিকেনে খাওঁ মানে মই অলপ!
আচা তুমি মানে বেলেগ এইবিলাক বেলেগ নাখা নেকি আৰু ফিচ মন এইবিলাক নাখ
নাই নাই ম ন
অ। ছেম ৰে মইও মানে তোমাৰ, বেলেগ একো নাখাও মাটন নাখাও। তাৰিছত ফিচ ন ফিজ ন এটা মাছ এটা আছে মিছা মাছ বুলি কয় নিচলা মছ বা মিছা মাছ। মই বোলো এইটো ভাল লাগি কিন্তু, মানে মাছৰ ভিতৰততে অকল মোক সিটো খাই ভাল লাগে অকল। মানে মই বেলেগ আৰু বেলেগ মাছ মই নাখাও।
মই মাছৰ ইল ইল ফিচটো খাওঁ বাৰু।
উম্ অ ইল ফিচ। বুজি পাইছো দিয়া বুজি পাইছো। ইল ফিছ টো কোনটো আছিল নো? পাহৰি গলো এক ছেকেণ্ড পাহৰি গলো। কোনটো আছিল নো? কেনেকুৱা টাইপৰ আছিল নো? অ আচ্ছা আচ্ছা অ বুজি পাইছিলো। কুচিয়া অ দাদা ইটো আন এটা আছে ইলেক্ট্ৰিক ইল আছে। ইলে্ট্ৰিক ইল আ জানা এই শৰ্ট মাৰে কাৰেণ্ট মাৰে সেইটো দেখিছা কেতিয়াবা শুনিছা? আচ্ছা গগলত চাবা ইলেক্ট্ৰিক ইল বুলি মাৰিবা তুমি ইল বুলি ক মই ইলেক্ট্ৰিক ইল বুলি মাইণ্ডত আহি গৈছিল। মানে মই কাৰেণ্ট কাৰেণ্ট মাৰ চব তাই এইটো খাব নেকি অ আচ্ছা ইল তোমাৰ কুচিয়া আছিল ন আৰু ইলটো জুঙা টাইপৰ বস্তু হয়। তুৰি মা এটাও আছে তুৰি মাছ। বচ পুৰি মাছৰত আছিল। তুমি চাগে এইবলাক নাজানা চাগে ইমান এটা। তুৰি মাছ তুৰি মাছ এটাও আছে।
আহ
অ তুমি পিছে কি বুলি কয় উম ইল মাছটোৰ খাই কেনে কি ভাল পোৱা নেকি তুমি?
অ ভাল পাও, ভাল লাগে।
অ অ।
নাছিল?
আহ আজি চডে হয় ন।
উম।
অফিচ
উম আচ্ছা
কেতিয়া আহি পালে আপুনি।
তোৰ হ'ল আহ ফৰ ফৰ থাৰ্টি মাৰ্ক ম আহি পাইছিলোঁ চাগে মানে সেই কিমান টাইমত আহিলো আহি গা চা ধলো আৰু খালো তাৰপিছত খাই আৰু পৰি আছো। তোমাৰ নেক্স কলেজ খুল পিছে
টেণ্টি ফাইভ
টুৱেণ্টি ফাইভ।
অ
আচ্ছা টুৱেটি ফাইভৰ টম কলেজ খুলিব।
মানে মোৰ একজাম চলি আছে, উম
উম লাষ্ট একগ্জাম আছে
বা কিমান বন্ধ বা
ওান মন
ওৱান মান্থ
উম
নেক্স ক্লাছ কেতিয়াৰ পৰা হ'ব তোমাৰ?
থাৰ চেমৰ পৰা ন?
মানে বাট পৰা হব মানে সুধিছো মানে কি আগষ্টৰ পৰা হ' নেকি তোমাৰ,
অ আগষ্ট থ্ৰী
আচ্ছা মানে আগষ্ট দু তাৰিখলে বন্ধ তোমাৰ।
অঁ অ
আচ্ছা এতিয়া জুলাইৰ মাহহো গোটেই পাবা জুনৰ মাহতো বাৰু গলে ন জুুলাই মাহ তো পোৰা কমপ্লিট হব আৰু বন্ধ।
আহ।
উম ধলে মাতকে প্লেনিং চেনিং ফুৰিব যোৱা কিবা।
নাই একো এতিয়ালৈকে একো কমা নাই একদম চাইল বুলি ভাবিছোঁ ত ভে ন
বলো ছাউন্ড তো কমাই আছে
ভাবিছো কি একজামটো শেষ হৈ লওক তাৰ পিছত ভাবিমগে আৰু। ক'ত যামগে।
উম বাকী ইনে ফুৰা প্লেন চেন আছে নে নাই তোমাৰ পিছে?
ভাবিছোবোৰ ইমানে কৰা নাই এতিয়ালৈকে।
ক'ত ভাবিছা যাবা বুলি
এনে ভাবিছো আৰু যাবলৈ।
হা হা ক'ত যাবা
একলেন যাম বুলি ভাবিছিলো
অ আচ্ছা মানে তোমাৰ ইকুলেন যাবা নেকি আচ্ছা ইকুলনটো বহুত ধুনীয়া মানে ভাল ন
আহ বহুত ডাঙৰ ৱাটাৰ পাৰ্ক হয়
খুলেন মোৰো যাব মন আছে বাৰু মই মানে যোৱাই নাই ক'ব গ'লে
লাগে যাব পাৰে পাৰী
অ মই কি তোমাৰ লগত যাব পাৰিম নেকি মানে একেলগে গ'লে ভাল লাগিল নহয়
অ ভাল লাগিব ন এ ভাল লাগে সেইবিলাকত বেছি মানুহ হলে ভাল লাগে
একেকুলেন তোমাৰ কোন চাইডে আছে ন এককুলনটো তোমাৰ
গান
অ ৰাণী ৰাানী তোমাৰ এইটো ন অ তোমাৰ জালুকবাৰীৰ পৰা আহ পিনে যাব লাগিব মানে ব্ৰ্মপ ব্ৰিজৰ চাইডি নহয় আৰু চাৰি যাব ওপৰৰ চাইডি যাব লাগিব উম ৰাণী তানি যা তচাগে বহুত ধুনীয়া হয় ন
বহুত ধুনীয়া ঠাণ্ডা পৰি নিৰ বহুত
উম উম বহুত ধুনীয়া ধুনীয়া জোগা আছে হয় বাৰু তাতে তাতে তুমি কি বুলি কয় তাতে ভাল ভাল জেগা আ
অ চাব লগা ফুৰিব লগা জাগা আছে ব পাঁচশ টকা
নাই বাইদেউ তোমাৰ বিল আছে নেকি গৰাণী
হা হা
এনেকিয়া বিল চিল আছে নেকি তাতে ৰাণী
অ আছে আছে ৱাটাৰফল বিলা আছে
অ এ তোমাৰ কি বুলি কয় ৰাণী চাইডে দুপৰ বিল আছে নেকি মানে যাব পাৰি ন ৰাণী হৈ দীপৰ বিল যাব পাৰি ন
অ অ তুমি এয়াৰ ওৰত নাপাওঁতে পাই ন
হা কি ক'লা
ৰ বিন্তুতো এয়াৰপৰ্ট যাই পাব নালাগে ন
হম হয় অ এইবাৰ কি হ'ল জানা
অ
আ মানে এতিয়াৰ পৰা দুবছৰ আগৰ কথা মোৰ ফেন আৰু মই আমি কেইটামান চাৰি ছয়টা ছয়ট মান ল'ৰা আছিলো আৰু তাতে আমি গ'ল গোটেকেইটা মিলিকে আমি দীপৰ বিল যোৱা প্লেনিং কৰিছো। হা, তাৰপিছত দীপৰ বিল যাওঁতে বিলতোমাৰ যাব লাগে জানা, এ লখৰা পাৰ হৈ কিনে এটা ৰাস্তা আছে সেই পিনেদি যাব লাগে হয়নে? আমি মই কি হ'লো ম এতিয়া এইপিনেদি সোমাই গ'ল, মই গ'লো চিধা এইপুনি ঘূৰি আহিলে লাগে টাইম, চ' মই তি পাগলৰ নাচিনা ৰাণী হৈ ইমান ঘূৰি গৈছো মই বিশ্বাস কৰা দীপৰবিল।
দীপৰবিল ইমান দূৰ নহয় ন', ইমানে যাব ইমান দূৰ নহয়, নহয়।
ৰাণী হৈ গ'লে বহুত দূৰ হৈ যায়।
অ'।
ৰাণী হ'লে উল্টা হৈ যায় ন'। ত' ৰাণী হৈ গ'লে তোমাৰ বহুত বেছি দূৰ হৈ যায় চ' মই, ফাঁচি গো তাতে আৰু ট্ৰেইন ষ্টচন তাত আহি পিনে আৰু ট্ৰেইনত ষ্টেচন এটাও আছে হা, তাতে ইমান দাম। অ' মাল নিয়া গাড়ী বিলাক আহে ন' ট্ৰেইন আহে ন', চ' ইমান ট্টাক আহে ইমান, তাকে সাঁচি গৈছো। তাৰপিছত আমি বিশ্বাস কৰা মোৰ ফ্ৰেণ্ড কেইটা ৰাণী যাই পাই কিনে তাৰে তাতে, তোমালোকে আমি যে ক'ত যাম, আমি চাৰ পিনে যামেই যাম আমি এতিয়া যাব নোৱাৰো ৰাণী তোমাৰৰত ঘুৰি আহ মানে ৰাণীতো ৰাণী চাৰি আছিলো আমি কৈছো কি, দীপৰ বিলতো আমি যাব নোৱাৰিম। তোমালোকে এতিয়া ঘূৰি আহা বোলে। আমি তাতে আৰু লগ কৰি কিনে তাতে আৰু কিবা ধাবাত খাই চাই কিনে নৰ্মেল, নৰ্মেল আমি ক'ত গ'লো আমি পানী খেতি চাইডে গ'লো তাৰ পৰা আৰু সেই ৰাণী চাৰীৰ পৰা আমি উল্টা গ'লো পানী খেতি আৰু। এই পিনদি তোমাৰ, খাৰগুলি হয় নুন মাটি আহ এনেকৈ তেল দিপু ওচৰত তেলপ তেল তেল কাৰখানা যে আছে, হা কি বুলি কয় সেই চাইড হৈ কেনে আমি আহিছো আৰু
আচ্ছা।
উম' তাকেটো।
ভানীত ভাল গৈ ভালে জেগা হয় ধুনীয়া হয়।
উম কি কৈছা?
দীপৰ বিলো ধুনীয়া জেগাবোৰো।
উম ধুনীয়া জাগা হয় ন'। উম' তাকেইতো। তোমাৰ পিছে এটা এস্কাম আছে ন', লাষ্ট।
অ'।
হয়। ঠিক আছে, দিয়া তে তুমি নহ'লে কি বুলি কয় সেই কৰা ৰেষ্ট কৰা মই অকমান শুই দিয়া নহ'লে ন' মই ডিউটিৰ পৰা আঁহিছো যিহেতু।
অ' হ'ব দিয়ক।
উম', উম'। ঠিক আছে, ঠিক আছে হ'ব দিয়া অ'কে। বাই, বাই থ থেংক ইউ, থেংক ইউ অ', অ'। উম